নমস্কাৰ।
হয়, নমস্কাৰ। হয়, নমস্কাৰ। হয় মই আপোনাৰ অলপ আপুনি অলপ মোক সহাই দিব পাৰিম মানে? অলপ সময় দিব পাৰিবনে? আপুনি হয় আপোনাক মই সুধিবা বিচাৰিছোঁ হয়,
হয়,
আপোনাক মই সুধিব বিচাৰিছোঁ ব'হাগ বিহুৰ বিষয়ে ক'ব পাৰিবনে?
পাৰি পাৰি।
হেল্ল' হয় আপোনাক মই বহাগ বিহ বিষয়ে সুধিব খুজিছো পাৰিব নে কব?
অ, পাৰিম দিয়ক কওকচোন।
হয় কওকচোন বহাগ বিহুৰ বিষয়ে কওকচোন।
হয়, আমাৰ বহাগ বিহু বহাগ বিহু হ'ল আমাৰ অসমৰ জাতীয় উৎসৱ। শুনিছেনে আপুনি? হয় বহাগ বিহু হ'ল আমাৰ অসমৰ জাতীয় উৎসৱ। এ, বহাগ বিহু তো
আমি আমাৰ অসমৰ সকলোৱে জন সকলো জনজাতিয়ে পালন কৰে। বহাগ বিহু বহাগ বিহুত প্ৰথম দিনা উৰুকা উৰুকাৰ দিনা আমি গৰু গৰু গা ধুৱাও। হেল্ল' আপু্ত শুনিছেনে? হেল্ল' অ, বহাগ বিহু আমাৰ প্ৰথম দিনা